হেল্ল'
অ শুনা পাই আছা ন?
অ উ
অ মানে মই তোমাক ঠিক অ তুমি মানে মোক অ মানে তুমি মোক কি কৰিছিলা ভালকে কোৱাচোন মানে ৰেচিপিটো মানে ছিৰা কটা হৈ গ'ল ন বলটো
অ অ আচ্ছা মানে অ মই আপোনাক চিম্পল চিকেন ৰেচিপি এটা কৈছো জল্দি ও হয় আৰু টাইম ও মানে বহুত জল্দি আপুনি বনাব পাৰিব আৰু ইমান টাইম ও নালাগে। মানে একচুয়েলি কি কৰিব অ অ আপুনি বিলাহীটো কাটি ল'ব
হ
কাটিব আলু কাটিব আৰু আদা নহৰু চেলাব তাৰপিছত আপুনি এইবিলাক টেষ্ট কৰিব নালাগে আৰু তাৰপিছত আপুনি এটা কেৰাহি এটা লব আৰু চিকেন মেৰিনেট নকৰিলেও হব। একু প্রবলেম নাই টেষ্টোটো মানে ভালে আহে আপুনি ইহাতে এটা তেল লব এ কেৰাহিত তেল খিনি যেতিয়া গৰম হ'ব তেতিয়া আপুনি তাতে এয়া গোটা গৰম মছলা খিনি দিব লং ইলাইচি ডালচিনি এনেকে তাৰ পাছত আপুনি পিঁয়াজখিনি দিব চেলাই থোৱা আদা নহৰু দিব বিলাহীত বিলাহী যে কাটিছিল সেয়া দিব সেইখিনি দি কেনে ফ্ৰাই কৰিব ফ্ৰাই কৰি কিনে ওপৰত
হালধি নিমখ ৰেড চিলি চিকেন মচলা ধুনিয়া গুড়ি মিট মছলা এইবিলাক মচলা লা দি কিনে ভাজিব যেতিয়া ৰেড কালাৰ হৈ যাব ফ্ৰাই হৈ যাব ন গোটেইখিনি য়ানি চাই কৰা খিনি আপুনি মিক্সিত পেষ্ট কৰি ল'ব মিক্সাৰ পেষ্ট কৰি লোৱা পাছতে পেষ্ট এটা হৈ যাব ন তাৰপিছত আপুনি তে হে আপুনি সেইটো কেৰাহিটোতে অলপমান ৰিফাইন দিব, ৰিফাইন দি তে আপুনি চিকেনখিনি ঢালি দিব। ালি কি চিকেনটো ফ্ৰাই কৰিব ফ্ৰাই কৰিবয়া চিকেন তাৰাৰ ৰেড কালাৰ হৈ যাব ন কালাৰ চেঞ্জ কৰিব তেতিয়া আপুনি সেই পেষ্টখিন ঢালি দিব ওপৰত দি কিনে আপুনি এইটো হাই ফ্লেমত সিজাই থ সিজাই থাকিব আৰু চেম মই এইটো আলু আলুখিনি ঢালি দিব আৰু মই যে কৈছিলো গৰম পানীত কৰিব গৰম পানী ঢালিলে টেষ্টটো বেছি বা়ঢ়ে আৰু
অ অ এনে গৰম বন্ধত এক্সট্ৰাকে কৰিব লাগিব আৰু
অ হয় হয় তেতিয়া মানে আপোনাৰ জল্দি হৈ যায় তেনেকে কৰিলে
উম এ আকৌ তুমি মানে ইমান ধুনীয়াকে মই বুজাই দিলা থেংক ইউ ছ মাচ মানে এতিয়া মই মানে এনেকা বনাবৰ কাৰণে মই ট্রাই কৰিম এতিয়া। মানে অ মই মানে বহুদিনৰ পৰা ৰেচিপি দিও দিও কে ভাবি আছো আৰু ইউটিউবত চাওঁতে মানে চোৱা নাযায় আৰু হা মানে কোনোবা এনেকে যদি বুজাই বুজাই দিয়ে বেছি সুবিধা হয় আৰু
অ অ সেইটোয়ে অ সেইটোয়ে ভালেই দিয়কচোন মানো ন
আৰে মই ধৰি লোৱা যেতিয়া বনাম আৰু মই বেয়া নাপাব যদি মই তোমাক কল কৰিম তুমি মোক ভালকে তেতিয়া আৰু বুজাই দি বা ঠিক আছে মানে এতিয়া মই বুজি পাইছো বাট মানে মই পুৰা ভালকে বুজি পাইছো হা অ কাৰ বাট তথাপিটো মানে তুমি যদি কনত থাকিলে তেতিয়া বনালে বেছি সুবিধ হব বেছি ইজি হৈ যাব মোৰ।
এইটোতো ভালেই ন ভালেই আপোনাৰ এতিয়া আপোনাৰ কাৰণেও ভাল হ'ব আপুনি নিজে বন ট্ৰাই কৰিব লাগে ন চব বস্তু
উম তাকেইতো মানে মই মানে ইমান চিকেন বনাব চিকেন বনাব বহুত শিক মানে শিকিব ইচ্ছা একচোৱেলি মানে মই একো বেলেগ একো নাখাওঁ অনলি চিকেনে খাওঁ কি কৈছে মানে মই বেলেগ একো এক কো একোৱে মাংস নাখাওঁ মানে মই। অনলি মই চিকেনটোৱে খাওঁ। ত মাছো মই নাখাও। ছো মানে মোৰ মানে, মই যিটো বস্তু মই খাওঁ ছো সেইটো বস্তু মই ৰেচিপি জাগাটো মোৰ দৰ- মোৰ কাৰণে দৰকাৰ হয়য়ে নহয় ছো পিছত মোৰ কামত আহিব ন', বাই চানছ মই ধৰিলে এতিয়া মই ফেমিলিৰ লগত আছোঁ। ছো এতিয়া মানে মই মানে মোৰ ঘৰত মোৰ মা-দে- মানে মা বা ভন্টিয়ে মোক বনাই দিয়ে। বাট কেতিয়াবা যদি ইন ফিউচাৰ যদি মই অকলে থাকিব লগা হয় এই মানে মজ দিল দ ব সাই দ ৰ কিবা কাম চামৰ কাৰণে যদি মই ক'বাত ৰুম-চুম ৰব লগা হ'ল, তেতিয়া মই কেনেকে বনাই খাম ন', হয় নে নহয়? আৰু যোৰ য মোৰ যিতো। আৰু মোৰ এনে কিন্তু মোৰ চিকেন টো ফেভেৰেট মই মানে উইত ন এবাৰ বা দুবাৰ মোক লা ঠিক আছে। প্ৰতি বৈকৰ্ম এবাৰ বা দুবাৰ লাগে আৰু দুবাৰ নাথাকিলে এবাৰ হ'লেও মোক লাগিবই মানে। ছো আচ্ছা আৰু মোক দোকানৰ কিনা চিকেনটো ইমান মোক ভাল নালাগে। যিটো ঘৰত বনায় ন', সেইটো মোৰ ঠিকে- ঠিক-ঠাক লাগে। দোকানত তো অকমান বেলেগ টাইপৰ বনায় ন'। চ দোকানৰ টেজ বেলেগ ঘ ট বেলেগ ঠিক আছে আৰু মোৰ এটা মানে- বেষ্ট ফ্ৰেণ্ড মানে বহুত- বহুত ভাল ফ্ৰেণ্ড আৰু, বেষ্ট ফ্ৰেণ্ড আৰু। হা। ছোৱালী মই বেষ্ট ফ্ৰেণ্ড মানে মোৰ বহুত বেছি ভাল ফ্ৰেড আৰু তাই। তাই ইমান ধুনীয়া চিকেন বনাই ন মানে তাই মোক দিয়ে মাজে মাজে বনাই। কেতিয়াবা - কেতিয়াবা বনাই দিয়ে। ইমান ধুনীয়া বনায়, মানে মই মানে তাইৰ চিকেন মানে একছুলি মোৰ ভন্তিক চাইনা তাই মত- তাই বহুত বেছি ধুনীয়া চিকেন বনায়।
কৰবাৰ শিকিছে নেকি নে নিজে জানে?
তাই নাজানো তাই চাগে গড গিফ্ট হয় মানে ভ- মানে মানে তাই মানে হেই নকৰে আৰু মানে, তাই মানে বহুত জানে আৰু বহুত বেছি জানে।
আপোনাৰ কি ক'লে, আপোনাৰ ফ্ৰেণ্ড?
মানে মোৰ ফ্ৰেণ্ড- বেষ্ট ফ্ৰেণ্ডতছাই ওপৰ হয় মোৰ। মানে মই মই কি ক'ম আৰু মানে মোৰ মানে মোৰ বহুত বেছি ভাল ফ্ৰেণ্ড বেষ্ট ফ্ৰেণ্ড হয় আৰু। সেইটো আৰু, মানে কি ক'ম আৰু। এনে মানে এতিয়া মানে ভাবি আছোঁ। তাইক মই কওঁ মোক ৰেচিপিটো শিকাবা - শিকাবা। তাই একচোৱেলি তাত যাদু আছে তাই মোক শিকালে মই নোৱাৰিম ম তাই যদি মোক কমপ্লিট ৰেচিপিটো শিকাই ন আৰু যদি মই জান মই যদি বনাও চ মই নহব।
অ আপোনাক যদি ভালকে বনাই কেনে দিয়ে আপোনাক আপোনাক খুৱাই আপুনিও খুৱাব পাৰে বনাই নিজে।
হয় মোৰ মানে একচেলি কি মানে মোৰ মন আছে মইবাৰ মই এইবাৰ নিজে বনাও। বনাই ট্ৰাই কৰো বনাই কেনে মই নিজে খাই টেষ্ট কৰো অল যদি ভাল হৈছে মই তাইক দিব কাৰণে মোৰ মানে মানে মোৰ ম মন যাব মানে।
বুজিছো।
ত' সটো কাৰণে মানে তাইক মই দিম মানে এদিন বনাই কেনে চ' তাই খাব। কাৰণ তাই মোক বহুত খোৱাই থাকে ন মাজে মাজে বনাই দি থাকে আৰু ৰিচ তাই মোক পোলাও বনাই দিছিল। মানে ইমান টেষ্টি আছিল ইমান টেষ্টি আছিল মানে বিশ্বাস কৰা মই দোকানৰ পৰা মই আজিকালি এনেকোৱা পুলাও খাই পোৱা নাই ৰেষ্টুৰেটত ন ফাষ্টফুডৰ দোকান মই কেতিয়াও এনেকা পুৰা খাই পুৱা নাই।
আচ্ছা পৰা ভালে এনেকুৱা এপ ফ্ৰেণ্ড আছে চবতো বিচাৰে এনেকুৱা ফ্ৰেণ্ড।
মানে একচেলি মানে কি জানোই পুলাও খাই ইমান ভাল ন মানে চৰি বিৰিয়ানী বনাইছিলে আৰু চৰি। মানে বিৰিয়ানী খাই মই ইমান এটা ভাল নাপাওঁ আৰু নি মই নাখাওেই বি য ফা ফুড য খাব কৰি ন মই কি খও জানা মই তোমাৰ খাও ম'ম' খাও তাৰপিছত তোমাৰ ৰোল খাও ৰ'লতটো বেছি খোৱা যায়। মোৰ আগতে মমো গ মোৰ আগতে মোৰ মমো বহুত ছিল ঠিক আছে। এতিয়াও ফেভৰেট হয় বাট এতিয়া মোৰ দুটা বস্তু ফেভৰেট এটা ম'ম' এটা ৰোল। মানে দুটা সমানত এটা ফেভেৰেট চিলি আগতে অকল ম'ম' আছিলে আৰু এতিয়া মানে ম'ম প্লাছ ৰোল দুটা ধৰি গৈছে হা চ' মানে মই ম'ম' ৰল খাওঁ। মই বিশ্বাস কৰা মই বিৰিয়ানী ইমান নাখাওঁ বাত কেতিয়াবা কেতিয়াবা খাই খোৱা যায় আৰু হা তাত বিভিনে মাছছে কেতিয়াবা ৰিয়াৰলি খোৱা যায় বহুত ৰিয়াৰলি খোৱা যায় আৰু। কিবা অকজন থাকিলে বা কিবা এ কিবা ৰেলি খোৱা যায় বাত মই খাই কেনে মোৰ মানে ইমান ভাল লাগে আৰু নৰ্মেল আৰু খাওঁ আৰু বছ আমাৰ ঘৰৰে। ম মে মোৰ ভণ্টি আছে মোৰ ভন্টি মানে বিৰিয়ানী খাই বহুত ভাল। আছ তাই মানে তাই আনে কেতিয়াবা মই ম'ম' চোম নে বা মই ওলা নে তাই কাৰণে বিৰিয়ানি আনে আৰু হা অ, কি বুলি ক তাই তাৰপা যে মই এনেই অলপমান খাও মানে ম ইমান খাজ নালাগে এই বাতিত মানে মই যিটো মোৰ ভালে লাগিলে মইতো মই ত আনিব ক'লো হক। ঘৰত মই আনিব হ'লো হয় ন বিৰিয়ানী আৰু মই নকওঁ। কোনো মই যেতিয়া মোৰ ফ্ৰেণ্ডৰ পৰা মানে খালো ন সিদিনাখন অ, মানে। কি টেষ্টি আছিল মানে তাক কি ক'ম আৰু মানে বহুত টেষ্টি বনাই আৰু তাই। চাগে তুমি তাই তটক্কৰ হ'বা। কাৰ তুমি যেনেকৈ ৰেচিপিটো কৈছা ন তাইয়ো চেম সেনেকে বনায়। চ' তোমালোকৰ চাগে মিলিব চাগেই দু তাৰে। জানে চাগে চাগে মানে এইবিলাক চব ছোৱালী নোৱৰে বনাব। মানে মানে মই চাইছো মানে জানিছো আৰু। আৰু মানে মানে তোমালোকে তুমিও মানে বহুত ভালকে বনোৱা তাইও মানে বহুত ভালকে বনাই আৰু। মানে নচিব আৰু তোমালোক ইমান। খাই কেনে মোক শিকাব মানে মোকো ৰে
চবৰে নিজৰ নিজৰ চবৰে নিজৰ নিজৰ এতিয়া ট্ৰায়েল থাকে চবৰে নিজৰ নিজৰ এটা আহ। মানে মতলব লাইক ৰেচিপি থাকে চবৰে। এ তাইৰো বেলেগ হ'ব পাৰে। বাপ ভালে এনেকুৱা ফ্ৰেণ্ড আছে।
অ মান মানে কি বুলি কয় তোমাৰ পিছে মানে তুমি কি ভাল পোৱা মম ফুডৰ ভিতৰত কি ফাচফুড খাই বেছি ভাল পোৱা।
ফ ফুড মই অকল ম'ম'ও ভাল পাওঁ ম'ম' খাওঁ আৰু। আৰু ৰ'লটো মই মানে নামই নাখাওঁ ৰ'ল বেয়া পাওঁ মই ম'ম' আৰু ফ্ৰাইড ৰাইচে খাওঁ অকল ফাষ্টফুড। নিশ্চিত
মানে মানে তোমাৰ ফেম মম' আৰু তুমি আচমচ ক পে
হা হা কি কলে?
হা কি ক'লা
কি কলে
তুমি মমো চমো ক'ত পাই এনে?
মমো আমাৰ ইয়াৰে তিনিআলিত। তেনেকে দোকান আছে ষ্ট্ৰট ফুডৰ এনেক ততে পায়
অ আমাৰ ইয়াৰ ওচৰতে আৰু ঘৰৰ ওচৰতে
আচ্ছা, তাতে প্ৰাইচ কিমান লৈ পিছে।
অ', ফৰ্টি ৰুপিচ লয়, আপোনাক ফাইভ-আ পাঁচ পিচ দিয়ে আৰু বহুত টেষ্টি হয় বহুত বহুত টেষ্টি আছিলে।
আচ্ছা, তুমি মানে খাই থাকা মানে অ'
মম' খাহ খ আজিও খাইছোঁ ইভিনিং।
কি আজিও খাইছিলা?
অ' বহুত টেষ্টি লাগে, তাতে বহুত টেষ্টি। তাৰে যোনটো চুপটো, বহুত টেষ্টি হয়। আৰে তাতে মেওনিষ্টটো মানে সিহঁতে তেওঁ নিজে বনাই ঘৰত, তাতে ঘৰত বনাই নিজে, কিন্তু বহুত টেষ্টি। মইও সিহঁতক এদিন মেয়নিজৰ ৰেচিপিটো সুধিছিলোঁ কেনেকে বনাইছে ঘৰত। সিহঁতে ক'লে আৰু মোকমি আনিছিলো তো তাৰমানে দোকানৰ পৰা কিনি আনিছে, কিনি আনি কেনে এইটো গাখীৰৰ লগত অলপমান অ', উতলাই লৈছে লৈ কিনে তাতে চেনী দিছে, চেনী দি কিনে পগাইছে, পগাই কেনে ঠাণ্ডা হৈ গ'ল, সেই তেওঁ মানে সেন-সেইখিনিকে মানে সিহঁতে মেয়নিজটো চেল কৰে আৰু।
আচ্ছা, ইউনিভাৰ্চিটিৰ পিনৰ পৰা আৰু
তিতা টো
অ', মেয়নিজটো আৰু এবাৰ কওঁকচোন কেনেকৈ বনাই।
মানে মেয়নিজটো যে দোকানৰ পৰা কিনে ন, টেঙা টেঙাহে থাকে যোনটো ভেজ মেয়নিজ কিনে, সেই অলপমান অ' এটাত তাৰপিছত পগাই আৰু এটা ল-সৰু চচপেন এটা ল'ব খিনি ঢালি দিব অলপমান অলপমান গাখীৰ দিব দি কিনে এইটো পগাব। যে উতলিব ন' উতলিলে অলপ চেনী ঢালি দিব মানে লাইক হিচাপত আৰু ইমান মিঠাও নহয় নহয় হিচাপত চেনি দি দো। দি কেনে অলপ পগাব উতলি আহিব ন' উতলি আহিলে ঠাণ্ডা হ'ব দিব। সেইটাই-মেয় আপোনাৰ মানে টেষ্টি মেয়নিজ হৈ যাব।
অ', মান আচ্ছা আৰু একচেলি তোমাৰ মেনিজটোৰ মানে তোমাৰ অ', এ তেল দি বেছি বনাই ন, তেল আৰু এইটো কি বস্তু মিক্স কৰে পাহৰিলোঁ ৰ'বা।
অ' অ'।
তেল আৰু কি মিক্সাৰ মই পাহৰিলো অ'। মানে মনত পৰা নাই, কিবা এটা গোটা বস্তুৰ এটাৰ লগত মিলাই কেনে বনাই আৰু। অই একচেলি বোলো মিয়নিজটো বোলো বহুত ভাল হয় ইমান ন'।
মানে মই জনাত মেয়নিজটো ইমান এটা মানে ভাল নহয় আৰু মানে।
অ', মানে আপোনাৰ ফেটছৰ কাৰণে বহুত বেয়া আৰু, আৰু মানে বচ স্তুটো মানে মেয়নিজ খালে মানে বাকী বস্তুবিলাক ডাইজেষ্ট অল-কৰাত অলপ প্ৰব্লেম দিয়ে মানে।
অ', আৰু একচুৱেলি মেয়নিজটো বেছি কেলেই দিয়ে জানা, এইট্টি পাৰ্চেণ্টত একচেলি বেয়া হয় ন' আমাৰ মানে বডিৰ কাৰণে বহুত বেছি বেয়া হয়তো।
পু ঘে সেইকাৰণে আপুনি ঘৰলৈকে বনাই কেনে নি ভালাম চছেফ থাকিব।
কি মানে সবিলাকানে ফাফুৰ দোকান যিবিলাকিলাক তেলেৰে বনাই। মিয়-মিয়নিচটো তোমাৰ। অহ' এটা, এটা মানে মিয়নিচ। আছে যেটোয়া তুমি প পনীৰ যে আছে পনীৰ - পনীৰ তটোম মানে পীৰ ম খলা পত
অ, আচ্ছা হয় নেকি?
হয়। বুট আৰু বহুত। হেলডী হয় আৰু বহুত টেষ্টি হয়।
আম মানে ছ বনাই।
আচ্ছা মোৰ একচ মানে বনাই পোৱা নাই আৰু ম - মানে এইটো কি মান ইউটিউবত মই মানে দেখিছিল।
অ, আচ্ছা।